হেল্ল' কি কৰিছা?
অ মই পঢ়ি আছো
অ' পঢ়ি আছে অ' তোমাৰ এক্জামো আহি আছে ন?
অ', তুমি কি কৰিছা?
মই এয়া বন্তি লগালো। বন্তি চন্তি লগাই পেলাই তাৰপিছত আৰু মই বোলো, অকমান বৰষুণ পৰিছে আমাৰ ইয়াত তোমালোকৰ ফালে?
ইপিনে পৰিছিলে, এতিয়া নাই পৰা।
আমাৰ এতিয়া পৰি আছে।
চা খালা
অ পাতলকৈ আৰু পাতলকৈ পৰিছে একে ডাঙৰ নহয় আৰু তাৰ পৰাৰা মই বোলো ৰহ মাইনালৈ ফোন এটা কৰি লওঁ ৰদিন কৰাও নাই চাহ খোৱা নাই বাৰু তোমালোকে চাহ খালা
খালো, খালো।
কি দি খালা?
মই ব্ৰেড বিস্কুট। এয়া দি খালো।
এ, অ। মই খোৱাই নাই। খাম বাৰু। গাখীৰ চাহ খাম আজি ঘৰতহে আছো ঘৰতে আছোঁ দোকান যোৱা নাই মই আজি। আজি বন্ধ যে। মে' দিৱস
মে' দিৱসো
বন্ধ অফিচ বন্ধ সেইকাৰণে কোনো নাই যোৱা
ইস্কুল অ', স্কুলো বন্ধ।
বন্ধ বন্ধ।
উম।
তাৰপিছত
মই বিয়ালৈ যাম পৰহিলে।
হয় নেকি? ফ্ৰেণ্ডৰ
ৰুমমেটৰ
অ', ৰুমমেটৰ অ' ভাল লাগে ন? ৰুমমেটৰ বা তেনেকুৱা
উম, একে দাদু সমান বয়সৰ দাদা সমান বয়স খৰ
উম। এতিয়া বিয়া চিজন বিলাক আহিছেই ন? আমাৰ ইয়াত টো এইকেইদিন এক কেলে থাৰিয়ে ওচৰে-পজৰে
ব'হাগ
বিয়া অ', ব'হাগ মাহত এইটো চিজনেই আৰু বিয়াৰ বিয়া খাই খাই মানুহবোৰ বেমাৰো হ'ব নহয়
অ', সেইটোৱে
আৰু বিয়া চিজন কাৰণে বতৰডাল ন? ইমান বেছি বৰষুণ পৰি আছে বা এইকেইদিন
আজি নিউজ এটা পাইছা?
অ', কি?
ক'ত যে, নাওঁ এখন বাগৰি পৰিল যে, মাক আৰু পিতেক যে
অ', মোৰ নাই চোৱা নাই দেখা
অ', জেগাডোখৰ মই পাহৰিছোঁ মাকে পিতেকক তেনেকে বুকুতে ধৰি পেলাই পানী তললৈ গুচি গ'লগে বডিটো উল বডিটো উলিয়াইছে মাকে পেতেকক ধৰি আছে চাৰি বছৰে পেতেকটো। মানে বতাহ আহিল হঠাৎ। নাও আ নদীৰ মাজত বাগৰি গ'ল।
অই মৰি যাওঁ।
গোটেই ঠাইডোখৰৰ যিজন এম এল এ তেওঁ কেনেকুৱা কান্দিছে ৰেস্কিউ কৰাৰ সময়ত মানে দেখি পেলে ফটো খন তুলি থৈছে, এনেকে মাকে বুকুত ল'ৰাটো লৈ আছে ওপৰলৈ ওপঙি আহিছে।
তেনেকুৱা ফটো দেখিলে দুখ লগা কথা আৰু দেই। ইচ ৰাম ৰাম। শেষ সময়লৈকে মানে ন' চাগে? নিজৰ বকুত উম। ৰাখিবলৈ বৰ ভাবিব নোৱাৰা কথা দেই সেয়াই মাতৃ ন'।
সেয়াই মাতৃ
এই মাতৃ আমাৰ শব্দটো মানে কি কম আৰু কাৰো লগত তুলনা নহয়। মই নাই কোৱা পিছে। নিউজ টো,
এই ইনষ্টাগ্ৰামত পালোঁ দিব আৰু এতিয়া টিভিটো দিব চাগে।
বৰ দূখ লগা কথা দেই আৰু ৰ'দতটো যে আজি কিমান দিনৰ, মই দেখা নাই জানানে কাপোৰ বোৰ যে গোন্ধাই গৈছে গ
মোৰ গাটোও গোন্ধাব লৈছে।
কিহ সঁচাকে আ বিশ বিচনা চিচনা বোকো কিবা সেমেকি থাকে,
সেইটোৱেই ভিতৰবোৰো সেমেকা এটা গোন্ধ আহি থাকে।
বাৰু আহে ন, অ', আহে আহে একদম মানে।
তিতা কাপোৰ থৈ দিয়া নিচিনা।
অ', মই চব খুলিয়ে থৈছো জানানে খিৰিকিচি কি তথাপিতো তথাপিতো কিবা অ'। এতিয়া যে ঠাণ্ডা লাগিছে তুমি জানে এতিয়া কথা কোৱা নাই মই ৰাতি যে পাতল কম্বল লৈছো জানা কালি পৰহি, এইকেইদিন মই লৈয়ে আছোঁ। ৰাতি ঠাণ্ডা লাগে।
ব অ মইতো ল এতিয়াতো এপ্ৰিল মাহ পালে এতিয়াও সেই গৰমটো অনুভৱেই হোৱা
এইথাকেই কিন্তু সেই মাজতে যে সি, সি, সি মস্তখন ল'লে। গৰম লাগিব বেহি।
নালাগে আমাৰ ইয়াত বহুত ঠাণ্ডা।
হয় নেকি? অ', এই সেইকাৰণে ফেন লগাই ল মই ফেন নলগোৱা কৈ মই পাতল কম্বল এখন লওঁ।
উম।
নলগাওঁ মই অ বহুতে কিন্তু ফেন লগাই কাপোৰ লৈ শুৱে ন।
সেইটোৰ আমেজটো বেলেগ।
হয় কিন্তু মোৰ। কি হয় নাজানো মই ফেন লগাই পেলাই কাপোৰ ল'ব নোৱাৰো। মানে ধৰা গৰম লাগিছে ফেন লম সেইটো অ' ঠাণ্ডা লাগিছে কাপোৰ লম মানে তেনে। ৱাহ।
আৰু যে
কয় কয় বহুতে কয় ফেন লগাই কাপোৰ একে কাপোৰ লৈ পেলাই শুৱাৰ আমিজেই বেলেগ বেলেগ বুলি।
এই সেইটো এনেকুৱা মিডিল। টাইমত বা অকমান গৰম গৰম আহিছে। আৰু সেনেকুৱা সময়ত ভাল লাগে।
এই মাজতে যে হ'ল মান খুব জে কাৰা ৰ'দ মাৰিছিলে দু দুদিন নে তিন দিন মান যে মনত আছে নে তোমাৰ সেই কেই দিন যে। কেনেকুৱা গৰম লাগিছিল ন। মই কি ভাবিছিলো জানা তেতিয়া? মই বোলো এইবাৰ। এতিয়াই যদি এনেক কোৱা শেষ আৰু জুন, জুলাই মাহত। কেনেকে থাকিম।
চবত-চবতকে বেছি আগষ্টত পৰে। মই হিচাপ কৰি আছোঁ। এই এপ্ৰিলটো গ'ল, এতিয়া মে'ও এনেকৈ গুচি যাওক। দুটা তিনিটামাহ সহ্য কৰিম আৰু তাৰপিছত আকৌ আকৌ ঠাণ্ডা আহিবই।
অ আজিৰ পৰাতো মে মাহ ন মে' মাহত আৰু কাপোৰ লব লগা নহয় আ আগ এ পাছে ৰেকৰ্ড মতে। ত হয় নে নহয় আচলতে হে যে এই। যে গোলকীয় যিটো তাপ সেইটো বাঢ়িছে আৰু বাঢ়ি বাৰু সেইটো আমাৰ মানুহৰ কাৰণেও হৈছে গছ। বন কাটি খাসতাং কৰা হৈছে ন আমি ধ্বংস কৰা নাই জানো।
সেইটোৱে, সেইটোৰ মতে কিন্তু গৰমতটো আৰু পৰিবহে লাগিছিলে গ্ল'বেল ৱাৰ্মিংটো বাঢ়িলে।
এ মানে ইউ পি দেলহি সেইটো চাগতো বহুত এ। এতিয়াই বোলে ফৰটি কালি নে পৰহি নিউজত পাইছো পাইছানে? ইউ পি ফ ফটি তেনেকুৱা ফৰ্টি ফাইভৰ ভিতৰত মই পপাৰ হেৰিটো মনত নাই আৰু দেলহিত বা বহুত গৰম - বহুত গৰম এতিয়াই।
মই আকৌ বিলিভ ক
মই কাপোৰ লৈছো বুলি ক কওঁতে আমাৰ ই আকৌ একেবাৰে দেহি ইমান বেয়া লাগে ন? ইমান গৰম তাত।
আইঅ' দেহি।
বহুত গৰম আৰু ঠাণ্ডাত যে কেনেকুৱা ঠাণ্ডা আৰু এই ইভেন্টৰ সময়ত যেতি এতিয়া ৰাতি দহটালৈকে হয় ন? মানে নটা মানলৈকে হয় দচটাত সি আহে ন? ৰাস্তাত যে মানে নাক। নাকটো ওলাই থাকে ন' বাকী বিলাকতো। টুপী-চুপী এনেকে পিন্ধিবা আহি ক'ত? মানে সেইখিনি যে যাব কেনেকুৱা লাগে আৰু, আমাৰ পেহাই সেইকাৰণে কি কৈছে জানানে নাই এদিন মোক। সেই অলপতে আউ কৈছে মোৰ উৎকট গৰমতো গৈছো আমিতো গৰমত গৈছো ন, দুই দুইবাৰ এবাৰ বাৰু এপ্ৰিলত গৈছো কিন্তু প্ৰথমবাৰ যে মে' মাহত খুব গৰম ন মে' জুন তেনেকুৱা? জুন মাহ, জুন মাহত। মে' লাষ্টত গৈছো মানে জুনৰ ফাৰ্ষ্ট উইকলৈকে আছো ন' তাতে। মানে দু দুটা উইক আছো জুনৰ, কেনেকুৱা গৰম পুৰিই নিয়াৰ নিচিনা লাগে, এই পেহাই কৈছে সেইদিনাখন। আমাৰ এওঁ কৈছে হেৰি, মই হেৰি। এ, একেবাৰে গৰমটোও পাইছো একেবাৰে ঠাণ্ডাতটোও মোৰ চাবলৈ মন আছে বোলে গৈ পেলাই, মই বোলো যাহ! কৈছে অ, গোটেই কেইটা টেষ্ট কৰি চাব লাগে হা-হা-হা-হা-হা।
আ
একদম উৎকট ঠাণ্ডাটো টো বোলে যাবলৈ মন।
তোমালোক কিমান বাৰ মান গৈছা?
তো দুবাৰেই গৈছো আউ, তালৈ, একদম মানে হেৰি যে, আমাৰ ইয়াত যে গৰম মানে গৰমত ধৰা বতাহতটো মাৰিলে কেনেকুৱা লাগে অকমান, মানে বতাহত মাৰিলে ভাল নালাগে জানো? গৰম দিনত অ, তাত বতাহ। তো মাৰিলে চেঁচা নালাগে নহয় জান নে নাজানা? একদম পুৰী এনে- যে তাপ এটা যে গৰম তাপ এটা এনে ধৰা তোমাক, উম তেনেকুৱা লাগে। অ'। কেনেকুৱা লাগে। অ', সেইটোৰ নাম হেৰি আছিলে, এ অ অ নামটো পলিউশন বহুত। অস অ নামটো কি আছিলে মই পাহৰি থাকিলো সেই গৰম বতাহটোৰ নামটো। নে কি বুলি কয় ল' আহিছে বুলি কয় আৰু এইটো। ল', অ', ল', হ গলা কেনেকুৱা অ', একে আচৰিত কথা ন?
আচৰিত ভাত কি বনাবা?
ভাত, তাকে কি বনাও জানো। এ আহিলওক এওঁ কি আনেইনে নানেইনে। আৰু ৰাত প্ৰায়ে ৰাতি এইকেইদিন ৰুটিয়ে খোৱা হৈছে মোৰ। আৰু যে বতৰো বেয়া যে আৰু এওঁৰ যে চুগাৰ থকা বুলি ৰাতিটো ৰুটিটোৱে বেছি চলে বাৰু। তাকে। কি সৰু জানো।
কিপা
দুপৰীয়া কিহে খালা ভাত?
উম দুপৰীয়া- দালি ভাত অ এন কণী আলু পিটিকা আৰু উম আৰু কিবা এখন কও ক মাছৰ উ মাছ ফ্ৰাই
অ। অ, মই নিৰামিষ। কি বনালো। এ সেই বোলো আজি মানে আৰু এটা কথা ইয়াত হেৰি আছিলে ওচৰৰ মানুহ এজন ঢুকাইছিলে আমাৰ চিনাকি তাৰে মানে আৰু ভাইটিয়ে হয় মোৰ ব বৰ অকস্মাৎ ঢুকালে হাৰ্ট এটেক হৈ বৰ দুখ লগা কথা। আজি হেৰি আছিলে যোৱাকালি ক্লাছ আজি মানে উ এইটো কি কয় মৎস্য স্পৰ্শ যে ভোজ কি মানে মনে নকলেও, যাবলৈ, মোক এও সুধিছিলে যাবা নেকি বুলি, মানে দুখ লাগে আৰু তেনেকুৱা মানে নোৱাৰি আৰু যাবলৈ খাবলৈ, মনে বৰ মানেহ, কি যে হৈছে মানুহ বিলাকৰ ন অকস্মাৎ অকস্মাৎ- বা হঠাৎ হঠাৎ আৰু কি ৰেন পঁচিছ চটকৈও মানে চাব্বিশত মই বেছি পাইছো।
ইচ ৰাম, ভয়ে লাগে ভাবিলে ভয় লাগে।
আৰু কম বয়সৰ যে। কম বয়সৰ মানে কম বয়সৰ মানুহ খিনি বেছি হেৰি হৈছে অ সেইটো কাৰণে বহুত বেয়া লাগে মানে। বহুত বেয়া লাগে। বৰষুণটো এৰিছে কিন্তু বেছি ডাঙৰো পৰা নাছিলে
ইয়াত এতিয়া নাই বাৰু, কিন্তু দিব। হেত টো জানো দিব যে ৰাতিলে,
মানে কি আকাশখন কিবা হেৰি হৈ আছে খুব ডাঙৰ বা পূৰ্ণিমা গ'ল হেৰি গ'ল জুনেই নেদেখিলো জানানে। পূৰ্ণিমা মানে আজি ধৰা আজি আধালৈকে হেৰিলৈকে মিলিছে। নহয়, নহয়। মানে কালিৰ পৰা মিলিছে যে মই সেইকাণে কৈছো। অই বুদ্ধ পূৰ্ণিমাত কেনেকুৱা ধুনীয়া হয় ন? এনে। দেখাই নাই জুন। কালিও নেদেখিলো কালি তোন হেৰি তাৰ পৰা মিলিছে ছে পূৰ্ণিমা টো চ কামানৰ পৰা মিলিছে নহয়।
উম।
দেখায় নাপালো।
তাকে।
বাৰু ঠিক আছে দিয়া মই চাহ অকমান বনাই খা খাওঁ আৰু ন দিয়া অ দিয়া দিয়া দিয়া।